হেল্ল'। হেল্ল'। কি কৰি আছা? এয়া বহি আছো, তুমি কি কৰিছা?
হেল্ল'।
হেল্ল' তুমি কি কৰি আছা?
অ', এই এনেই আছো, আপুনি?
এ এনে আছো, আপুনি? মই ল'ৰাক পঢ়ুৱাই আছিলো।
অ', মই এনেই বহি আছিলোঁ ফেনৰ হাৱা লৈ লৈ।
ফেনৰ হাৱা লৈ লৈ, অ' ল'ৰাই কি কৰি আছে?
ল'ৰা
ল'ৰা মোবাইল চাই আছে, উম বাপেক আছেনে ঘৰত নাই?
বাপেক আছিলে এতিয়া জোৰ চাবলে মাছ চাবলৈ গৈছে নেকি।
অ'।
ভাত পানী খালে বনাই লৈছে৷? হা! ভাত পানী বনাইছে নাই? ভাত পানী নাই বনোৱা বনাম হে।
অ', আমাৰ এই বনাই আৰম্ভ কৰিছোঁ আৰু।
অকমান দেৰিকে বনাম বুলি, ল'ৰাই পঢ়িছে মই বোলো পঢ় জন্তুৰ নাম লিখিবলৈ দিছো।
হেৰি কি গৰম বন্ধ দিলে জানো দিয়া নাই নহয় নাই দিয়া?
গৰম বন্ধ নাই দিয়া জানো এইবাৰ গৰম বন্ধ ছয় তাৰিখৰ পৰা দিয়া কথাহে কৈছে দেখোন।
অ', দেৰিকে দিব?
তাকে কেতিয়াকে দিব এতিয়া। প্ৰথমৰ পাঁচ দিন মান পঢ়োৱাব চাগে এতিয়া। জানো হোমৱৰ্ক দিব চাগে কৰিবলৈ সম্ভৱ।
অ'।
তাৰপৰা তোমালোকৰ ল'ৰা স্কুললৈ উম গৈ আছে নাই সিহঁতৰ বন্ধ নিদিয়ে নহয় অংগনাবাদী?
অংগনাবাঢ়ী বন্ধ নিদিয়ে বাৰু আমাৰ যোৱাহে নাই বুধবাৰ মানৰ পৰা যাবহে নেকি।
এহ অ,
এই যাবলৈকে মন নাযায় দেখোন ময়ো যাব লাগে যে।
অ, থৈ পেলাই গুচি আহিব লাগে আকৌ বেলেগে আনিবগে লাগে। বাপেকৰ লগতে পঠিয়াই দিব লাগ থাকিব নহয় তাৰ পৰা আকৌ আনিব সময়ত আনিলে গে হ'ল দেখোন।
সে ল'ৰা-ছোৱালী অংগনবাঢ়ীলৈ নাহেই।
অ',
দুটা, তিনিটা মান হয় ক'ত থাকিবলৈ মন কৰিব নকৰে নহয়।
অ, সেইটোয়ে হয় বাৰু।
উম,
ভাত দিগদাৰ আৰু এতিয়া যিমানে ডাঙৰ হৈ আহিছে মাকৰ পোকৰ দেখোন নেৰা হৈ আহিছে। অ, ভাত কিহে বনাবা?
ভাত ভুল আনিছে বজাৰৰ পৰা ভুলে মাছে বনাম বুলি মাছ এটা বিচাৰি গৈছে।
আমাৰফালে আহিছে মাছ বিচাৰি নামিছে।
উম, হেৰি হ'লে বজাৰলৈ যাওঁতে যে মানুহজনক কৈ পঠিয়াইছে ভুল পালে আনিবিচোন আজি ভুলে মাছে
ভুলে মাছে খাবলৈ মন গৈ আছে অ, আমাৰ এই মোক কাচকল কেইটামান দিলেহি সাতটা -আঠটাহ মান দিলেহি নেকি গৰিয়া ঘৰৰ ছোৱালীজনীয়ে।
অ', অ',
পিটেকৰ হাতত দি পঠিয়াইছে।
অ', পুৰা কল খাই ভাল লাগে বাৰু।
তোমাৰ মানুহটোৱে কৈছে ভুল আনি থৈছো বোলে।
অ',
ভুল আনি থৈছে মাছ খাব বিচাৰি গৈছে মাছ ভাল নাপাওঁ এইকেইদিন আনি আছে যে মই খুৱাই নাই অ, এ আমনি লাগিছে খাই-খাই। এই ভুলে মাছে বনাব চাগে আজি-আজি খুৱাব তোমাক। আমাৰ যে এইফালে যে মাটিডৰা সেইডৰাত অকল শিঙি মাছকে উঠে জাকৈ বালে মই এ ইকাৰণে যোৱাই নাই বাবল
এই শিঙি মাছবোৰ খাই ভালহে ল'ৰাটোক খুৱাব লাগে।
উম, অকল শিঙি মাছকে উঠে বটিয়া মাছ দৰা উঠে।
মই বতীয়া মাছটো ইমান বেয়া নেপাওঁ বাৰু।
নাই ধৰাগে এইকাৰণে আজি যাম বুলি ভাবিছিলোঁ কিবা গাটো কিবা কেলেং মেলেং লাগিছে এ যাবলে মন নগ'ল এটাই আকৌ বুধবাৰে অ',
পলিঅ' খোৱা আছিলে ল'ৰা পাঁচ বছৰ নোহোৱালৈকে খোৱাই থাকে নহয়। আমাৰ পলিঅ' খোৱালোগে।
আমাৰ ছাৰ পৰীক্ষাৰ পা আহিলে নে? উম - উম আমাৰ ছাৰ পৰীক্ষা পৰা আহিলে নে? হা আহিলে অঁ। অঁ। মুটা ঘৰলে আহি চবলৈকে ফোন কৰা কথা আছে পৰীক্ষা আদাই হল যে, সেইখিনি পৰীক্ষাৰ কাৰণেহে সি হেৰি হৈ আছে। অঁ।
পঢ়ি আছিলে যে, পৰীক্ষাটো দি আজৰি হৈছে নহয় বোলে এতিয়া বোলে ৰক্ষা নাই আৰু।
তাকেহে, মোৰ কাহিনীটো কৈছিলা নেকি ছাৰক?
মই তেনেকে পৰীক্ষাৰ পৰা অহাৰ পৰা তেনেকে লগেই পোৱা নাই, অকমান সময় আমাৰ ঘৰলে আহিছিলে।
অঁ, মই যাব লাগিব কাইলৈ। অ' ছাৰক লগ কৰিবলৈ যাব লাগিব। তাকে, ছাৰ কাইলে লগ কৰিবগৈ লাগিব।
উম, উম।
আহিব এপাক, যাব লাগিব এপাক।
এইবাৰ ৰুবলৈ হৈছে নে নাই?
ৰুবলৈ নাই হোৱা। এটাই বুধবাৰলে বোকা দিব হেনো মাতি থৈ গৈছেহি। মই বোলো মই অকলে নে? তাকে কৈছে অকলে নহয়, এই পানীৰামৰ ঘৈনীয়েকে ৰুব বুলি কৈছে। বগীতৰাই, বগীতৰাই ৰুবগে বগীতৰা ঘৰৰ পিছফালে।
অ'
বোলো মই অকলে হ'লে নোৱাৰো দেই, কৈছে অকলে নহয় বাৰু। বগিতৰা থাকিব।
আৰু প্ৰথম দিনা আমনি লাগে হয় ন নহয়, অকলে অকলে।
উম ই কাৰনেহে।
আমাৰো কঠীয়া ডাঙৰ হয় নাই কেতিয়ালৈ ৰোৱে হয় জানো?
যাম আৰু এনে ঘৰত থকাতকে, এইফালৰ পৰা পইচা সোমোৱা হ'লে বেলেগ কথা। পইচা চইচা নাই পোৱা যাওঁ আৰু মিলাও মুঠতে অংকটো।
সেইটোয়ে ঘৰখন চলিবলৈও লাগে নহয়, আকৌ নিজকো লাগে।
লাগে।
পৰা কামটো কৰিবলৈ নো কি ডাঙৰ কথাটো।
এ বকে ৰ'দ দিলে মানে নাযাওঁ, ৰ'দ নিদিলেহে যাম বুলি কৈছো।
উম, উম এই প্ৰথম দিনাই তেৰ তেৰিয়া ৰ'দত, আকৌ আজিকালি বৰষু
ৰনে বৰষুণ দিলেও ৰুবলে নোৱাৰি অ, বৰষুণ দিলে গাজনি টো আকৌ লগতে আহে। অ' আজি কালি, আজি বতৰতে দেখিছনে নাই। পিছ বেলা কেনেকুৱা খন কৰি আহিছে বতৰ একবাৰে ঢেৰকণী মাৰিব যেন একেবাৰে।
আজি নহয় ঢেৰেকনীটো ঢেৰেকনি আজি দিয়ে আছে হেৰিয়া নিউজত। লখিমপুৰবাসী ৰাইজ সাৱধান বুলি।
বতাহ মাৰিছে ন ধুমুহা আহিব বুলি ভাবিছিলো অথনি যেনেকে আহিছে
ধুমুহা আহিব বুলি দিয়ে আছে মোবাইলত।
মই নাই আছো বাৰু মোবাইল আজি।
মোবাইলত দিয়ে আছে ধুমুহা আহিব। পচন্দ গাজনী ঢেৰেকনী ধুমুহা বত
ধুমুহা বতাহ আহিব বুলি দি আছিলে। অ' অ'।
কেনিবাতি লৈ গ'লগে চাগে।
নিলে আৰু, অথনি কেনেকুৱা পিছফালৰ দৰ্জা মেলিব পৰা নাই এনেকুৱা বতাহ মাৰিছে।
উম, হেৰি কেনিবাতি উৰুৱাই নিলেগে। কাইলৈ আমাৰ মিস্ত্ৰীও আহিব, এই খুঁটা মাৰু বুলি কৈছে পাছফালে। পানী টেংকি।
অ', -অ', টেংকি বনাই?
অ', টেংকি পানী টেংকি নবনাই পানী টেংকিটো এই এহেজাৰ লিটাৰ হেৰিত
সেই টেঙকিটো উঠাবৰ কাৰণে খুটা মাৰে। অ', - অ', - অ', খুঁটা কেইটা বনাই পেলাই ওপৰত উঠাব মানে।
অ', কালি সেই মাল আনিলে যেনিবা।
অঁহ'।
এ এটা এটাকে কৰি নাথাকিলে নহয়গে নহয়।
তাকে, হ'ব তেনেকে অকন- অকনকে কৰি থাকিলেই হ'ল।
উম, এ নহলে আকৌ হেৰি বাঁহৰ হেৰি এখন দি থৈছে, টেংকীটো খৰি পৰিলে কেতিয়াবা
কৰি কেতিয়াবা গোটে টেংকীটো পৰি থাকিলে কিমান টকা লৰা লষ্ট হব। ভাগি থাকিব নহয়।
উম সেইকাৰণে সেই
মানে ওখকে দিব। দহ ফুট দিব অকনমান ওপৰে কৰিব লাগিব নহলে ওপৰৰ পানীটো হেৰি নাহে নহয় স্পীড টো কমি যায় চাপৰ হ'লে।
উম।
সেইকাৰণে সেই
তোমালোকৰ মটৰটো পানীটো ভাল ফিল্টাৰ নকৰিলেও হ'ব।
নকৰো আমাৰ পানী ফিল্টাৰ নকৰিলেও হয়, হ'লেও ভিতৰলৈকে সৰু
সৰু ফিল্টাৰ এটা আনিম বাৰু। অ', সেইটো কাৰণে ভাল চা আকৌ পানীখিনি হেৰি নোহোৱাকে ফিল্টাৰ নকৰাকে। সৰু ফিল্টাৰ এটাকে আনিম বুলি ভাবি আছো ষ্টিলৰ যে।
সেনেকুৱা এটা আনিম।
ল'ৰা কলৈ গ'ল মোবাইল চাই আছে, মাত বোল নাই যে মোবাইল চাই আছে ভিতৰত।
ভাত-পানী খালে নহয় নে বনোৱাই নাই?
বনোৱাই নাই ভাত বনামহে, লাহে লাহে জুই জ্বলোৱাই নাই। জানো কাচকলকে বনাও নে কিহে বনাও জানো? এতিয়া হাঁহে উমনি লয় নলয় অ?
এতিয়া হাঁহে উমনি নলব নেকি কিজানি জানো।
অথনি আকলে দেউৰী বোৱাৰীজনীয়ে কৈছিলে বোলে সেই লয় কৰি মোৰ ভাগৰজনী লৈ আছে নহয় উমনি। আপুনি দিম নাখাব উমনি বিচাৰিলে দি দিব। ইমান গৰমত জানো ওলাব চাগে, তাই কৈছে এই ওলাই নহয় ভাদমহীয়া পোৱালি কিছুমান ওলাই নহয় বোলে। আপুনি নেখাব। তাই কৈছে নাখাবচোন থৈ দিয়ক।
গৰমত বাইশ দিনৰ মানত ওলাই যায় এনে ঠাণ্ডা, ঠাণ্ডা দিনত উমনি দিলে বহুত দিন লাগে।
অ', তাই কৈছে সেই বিচাৰিব বোলে হেৰি নহয়, মোৰজনীয়ে বিচাৰিলে ব উঠিলে নহয় ওঠৰটা দি থৈছে। বোলো তই জি ওঠৰটা দিছ দহটামান গোটাই থৈ দিয়ক অ'। মোৰো যদি ওঠৰটা দিছে ছয়টা ওলাই যায়। তাকে ছটা লৈ যা নহলে তাতে দি দে এটাই নিম বুলি কৈছিলে তাপা আকৌ বোলে আপোনাৰ জনীয়ে যদি বিচাৰে মোক দি দিব।
অঁ'
উম' সেই থৈ দিয়কচোন বাৰু কেইদিনমান।
গোটাই থৈ দিয়ক কেইটামান দশটা মান দশটা মান থৈ পেলাই-
থৈ পেলাই বাকী খাব, দশটা মানে বিচাৰিলে সেইকেইটাকে দি সন্তুষ্ট কৰি থৈ দিব। তাক- কেহে বিচাৰে নে নিবিচাৰে নে? আও পোৱালি এজাক হলেও বেয়া যদি ট্ৰিটমেন্ট কৰি নাথাকে। অঁ নহয় উলিয়াই পেলাই ধুই লোৱা, এ উলিয়াই- পেলাই দুদিন তিনদিনতে বেছি দিম মানে। সেই তেনেকুৱা কৰিব লাগে, অ' ইমান অকনমানিতে কিনে জানো? কিনে।
অঁ'
কিনে আমাৰ ভাইটিয়ে কৈ আছিলে।
ডাঙৰ পোৱালি কেইটামানহে ছটা মানহে আনিবলে মন আছিলে। ময়ো কিনি পেলাই ছটামান নিব লাগিব।
অঁ'
মানে মো হেই বা এজনী আছে বা জনীক দি দিম ছটামান পুহিবলে।
পুহি থাকক তাই।
তাইৰ পোৱালি বাৰটা নে তেৰটা-
আনিছিলে, ওলাইছিলে বাৰু জানো কেইটা আছেগে, অঁ, অঁ। বাহ মই বেচিলে মানে কম বাৰু তোমাক।
অঁ ক'বাচোন, ক'বচোন বাৰু।
এতিয়া আকৌ তাক সৰুৰ পৰা ডাঙৰ কৰিছোহে বেচিবলৈও মন নেযাই দেখোন। নেযায়, নেযায়। অকমানিতে বেছি এনেই মানে ক'বাত কোনোবাই বিক্ৰী কৰে যদিও-
ক'বচোন।
মই ক'ম বাৰু, এই আগফালত দেউৰী মানুহজনী পোহে, সেইজনী ঘৰটো আছে পোৱালি।
উম, এতিয়া শাওন, হয় নাই। ভাদ-আহিন, কতি-আঘোন, পুহ-মাঘ।
এই মাঘত খাবলেকে লাগে, মাঘত খাবলে অঁ' বিহুলে।
উম, বিহুলে। সেইকাৰণে মই ছটা দি থলে তিনটা লৈ আহিম আৰু, তেতিয়া তিনটা তাই ওচতে থাকিব।
তাপা তাইক তিনিটা দিবা, তুমি তিনিটা আনিবা? মই তিনিটা লম উম' মোক পিছৰ প্ৰজন্মতো নালাগে আৰু মোক, অঁ'। সেইটো কথা।
উম'
তাপা এতিয়া হ'বচোন দিয়া, মই ভাত বনাংগে দেই, পিছত পাতিম কথা। কাইলে মানে, অঁ হ'ব অঁ, উম।